হেল্লৌ?
আহ কি কৰিছ?
এ, আছো ভাত বনাই আছো তই?
মই আছো এনে। ভাত কি হয়, মায়ে বনাই আছে ভাত।
কি বনাইছে বা।
কণী বনাইছে কণী, দালি, কঠাল গুটি তাৰ পাছত লেচেৰা, আলু ভাজি
অ, তহঁতৰ হেৰি এইটো কি বুলি কয়। হেৰি হৈ আছে, এই হাঁহে কণী পাৰি আছে ন।
উম, পাৰি আছে। এ, সৰু হাহ আছে। এতিয়া সৰু খিনি ডাঙৰ হ'ল নহয়। সেই, তাৰে মানে অ, এৰি দি'ব পৰা হ'ল আৰু এতিয়া এই তাই মানে কেইটামানৰ হেৰি বেমাৰ হৈছিলেহে। বেমাৰ হোৱাখিনি ঔষধ খোৱালে। কিন্তু এজনী মানে নাবাচিলে এজনী হাঁহ ডাঙৰ হাঁহ এজনী মৰিলে। তাৰ পাছত আকৌ কেইটামান হেৰি আনিলে কাউৰীয়ে লৈ গ'ল। তাৰ পিছত আগৰো কেইটামানতে হেৰিয় খাইছিলে হাপাই খালে।
অ'।
আচছা জানো এতিয়া কিমান আছে? তেওঁ আকৌ মানে ইয়া হেৰি আমাৰ এ, হাঁহ বিচাৰি আছিলে ইয় জোনালী হঁতে লৈ গ'ল। চাৰিটা নিলে তাৰ পিছতে সিহঁতক। ত, পৰা আমি ডাঙৰ মতা এটা লৈ আহিলো আমাৰ পোৱালি চাৰিটা লৈ গ'ল। তাৰাপা মতা তাত আনিলো। তাৰপিছত আকৌ এতিয়া জেঠাই খুজি আছিলে। নিবলৈ অহা নাই গঁৰাল বনাই হোৱা নাই বোলে থবলৈ ঠাই নাই, যে। সেইটো কাৰণে নিয়াহিয় নাই।
কেৰা, কেৰা বিচাৰিছে।
দহটা লাগে বোলে ইফালে আমাৰ দহটা দিলে নাইকিয়া হৈ থাকিব সৰু পোৱালি হাঁহ কেইটা। মানে নতুন হাঁহ নাইকিয়াই হ'ল।
উম, ছটামান দিবি আৰু।
উম, মায়ে ছটা দিম বুলিয়ে কৈছে, তাই কৈছে দছটা লাগে বুলি।
উম।
আৰু হেৰি যে চব চব মাইকীয়ে নেকি।
নহ'ব নহয় আকৌ তেনেকে চব মাইকী হ'লে।
নহয় মতা আছে সেইকাৰণে আমাৰ মতা সলাই অনা গ'ল নহয়। মানে মতাও আছে কিন্তু টো মাইকি বেছি আৰু।
অ' বাৰু মাইকী বেছিয়ে লাগে বাৰু, চাৰিটা হাঁহত এটা মতামাহ লাগে নেকি।
উম, জানো।
তেনেকুৱা কিবা এটা। অ'।
এ, ইমান দানা খায়।
বহুত খাই। কুকুৰাই ভাল চাউল কেইটামান ধান কেইটামান ছটিয়াই দিবি হৈ যায়। কিন্তু হাঁহে যিমান উম, হাঁহে যিমান খাব। হাগিব লেতেৰা কৰিব, হাঁহ বস্তুটো বেছি লেতেৰা গোন্ধাই।
কিন্তু উ, পাইছোঁ দে, বহুত হাঁহ পোহা মানুহৰ ঘৰ কিন্তু গোন্ধাই কিন্তু আমাৰ নুগোন্ধাই। আমাৰ মানে ক'ত থাকে, মানে আমাৰ ক'ত থয় জান' আমাৰ যে নতু তুন বাথৰুমটো যে নতুন বাথৰুমটোত থয় তাৰ পিছত এই তাতে আকৌ ৰাতিপুৱা মানে পানী মাৰি দিয়ে যে। পানী মাৰি বাহনী মাৰি আকৌ এনেকে চাহী মাৰি দিয়ে, চাৰ্ফকণ পেলাই লই এনেকে সাৰি দিয়ে যে। নে চব জায়গৈ মানে লে লেতেৰাবিলাক, সেইকাৰণে নুগোন্ধাই, এনেও নুগোন্ধাই বাৰু আগতে মাটি ভঁৰালটোত থাকোতেও নুগোন্ধাই।
এতিয়া ছাগলী ভঁৰালটোৰপৰা উলিয়াই দিলে।
উম, তাতো আছে। তাতো থাকে ইয়াতো থাকে অ'।
অ'।
কণীয়ে পাৰে, এজনীয়ে পাৰি আছে।
অ' ডেইলি পাৰে?
উম, এটা এটাকে এটা এটা পায় নে দুটা দুটা পায় জানো। উম, দুজনী আছে নে এজনী আছে ডাঙৰ মই নাজানো। যি শকত হৈছে সেই দুজনী হাঁহ একদম মষ্ট, গোটেই মাংস একে মাটিত লাগি যায় খোজ কাঢ়িলে।
খ হেৰি খাবলৈ পাইছে আকৌ।
জানো কিয় শকত হৈছে নাজানো, তাই চৰ্বি বাঢ়িছে চাগে।
কেৰা এজনী নে গোটেইকেইজনী?
সেই আগৰ হাঁহ দুটা, দুজনী মই নোজানো, মই চিনিয়ে নাপাও। আমাৰ হাঁহ কেইজনীয়ে মই চিনিয়ে নাপাওঁ।
অ'।
কিন্তু এজনী নে আজি ৰাতিপুৱা মই এজনীকে দেখিছোঁ তেনেকুৱা। আছে চাগে আৰু এজনী, দুজনী আছে নেকি। অ' দুজনী হয় দুজনীয়ে হেৰি লৈছিলে নহয় উমনি লৈছিলে নহয়।
অ'।
এতিয়া আকৌ উমনি দিব নোৱাৰে, এতিয়া মানে কি এনে এইখিনি সময়ত যে বহুত আমাৰ বাৰিত মানে বহুত ডাঙৰ গুৰি এজনী আছে, গুৰিজনী সদায় আহে। কণী খাবলৈ আহে তাই। সেই গ-গঁৰালটোতে সোমাই থাকে।
অ'।
হে ভা চা মানে এইখিনি সময়ত নথয় আ, গলত।
সাৱধান আকৌ মানুহ সোমাই গ'লে আকৌ গুৰিয়ে কামুৰিলে দিগদাৰ।
উম, নুসু মমান নহয়, এই দূৰৱ টৰ্চ লৈ ছাইদত মানে তাই যেতিয়া মানুহ যোৱা নিচিনা পায়। তাই নিজে মানে এনেকাে শব্দ কৰে যে শব্দ কৰি মানে ওলাই। গা, তাই কিন্তু সেই যদি তাই এদিন কণী খা'ব পাৰে, তেন্তে তাই খাবা সেইটো কাৰণে ৰাতিপুৱাই কণীটো লৈ আহে। য, ইজনী গুৰি নহয়। অ, বহুত ডাঙৰ।
হা।
উম।
অ'।
আহিব সময় আহি সোমাই আছে চাগে তাই এতিয়া।
অ'।
পোৱালীও আছে।
অ', অ'। হয়, নেকি সি গুৰিটো পোৱালিও আছে।
উম, পোৱালিও আছে।
অ'।
সৰু, সৰু হৈ আছে, তাইৰ পোৱালি নে, বেলেগৰ পোৱালি নাজানো আৰু কিন্তু তাইতো বহুত শকত তাই এজনীকে দেখো তাই পোৱালি হ'ব চাগে।
অ', হেঁতে হেৰি কণীৰ পৰা জন্ম হয় নে ডাইৰেক্ট পোৱালিয়ে হয় জানো সিহঁত
গুৰি কণী পাৰে নেকি?
হৰিশিৱ প্ৰাণীয়ে আ, ক
অ, হৰি শিৱতটো হয় হৰি শিৱ হলেও নহ'ব নোৱাৰ। শকনি, শকনি পাৰে তাই খৰি চি ভুললে চবে কণী নাপায়, নহয় আৰু ভাগ আছে আকৌ।
হয়ানকে
উম। কিছুমানে গাখীৰ খুৱায়। কিছুমানে কণী দিয়ে, পোৱালি পাৰে। তেনেকুৱা। এতিয়া বাদুলি যে হয়, বাদুলিয় আকৌ হেৰি বাদুলিয়ে আকৌ গাখীৰহে খুৱাই, পোৱালিকক দানা নোখুৱাই তাত বাদুলুলিটো চৰাই হয়, হয়।
চৰাই হয়।
কিন্তু গাখীৰ খুৱাই বা তুলিয়ে।
মাদুলীয়ে গাখীৰ খুৱাই।
উম।
অ, হয় নেকি।
উম।
উম।
গুৰি থাকিলে বোলে সাপ নাথাকে বুলি কয় আৰু বাৰীত।
অ', অ', অ'।
তেওঁ থাকেই দেখোন।
তাকে থাকে, কোৱা কথাও।
অ, হয়তটো মানে বেছিকে নাথাকে হয়তো। ও, চৰে পজৰে নাথাকে মানে আৰু অ, দেখাগে। নাথাকে।
সেইটো কাৰণে গুৰিতো আছে, থাকতে ভালে হৈছে। টো সিও সাপলে বেছি ভয় লাগে।
অ মই সেয়া হেৰি। এ এতিয়া অকণমান হেৰি কৰি আছে আমনি কৰা নিচিনাই কৰি আছে মই সেয়া কোচতে লৈ হেৰি কোচতে লৈ। লৈ আছোঁ। ভাত পানীকেইটা বনাই হ'ল বাৰু ৰাতিপুৱাই ভিনদেই সেই মিছা মাছ শুকান মিছা মাছটো। এ এইটো কি বুলি কয় বিলাহী পিয়াজ। আদা নহৰু দি ৰাতিপুৱা তেওঁ নিজে ভাজিলে ভাজি মিনি ডিউটিলৈ খাই গ'ল তাৰপিছত সেয়া। অকণমান আছে তাৰাপৰা মই আকৌ হেৰি কৰিম এইটো কি বুলি কয়। মই হেৰি এইটো হেৰি বনালো।
কি।
এয়া হেৰি বনালো আকৌ।
ভেন্দী চৰচৰী নেকি।
অ ভে ভেন্দি বুট আলু ভাজিম ভাজি লোৱা মানে তাৰ পিছত আকৌ হেৰি এইটো। কি বুলি কয় হেৰি কৰিলোঁ আৰু। হেৰি ভাজিলো এই দাইল বনালো।
মিছা মাছটো অ মিছা মাছটো কি শু কাণ কে পেকেটত পায় নেকি কিনিবলৈ।
নহয় নহয় খোলাকেই পায়।
অ আৰু গুঢ়া এটাও পায় নহয় মই খালি বহুত বেয়া পাওঁ।
অ এই দহ টকা লয় যে পেকেটটো যে সেউজীয়া পেকেটটো যে।
উম। বহুত গোন্ধাই সেইটো মই বেয়া পাওঁ গোন্ধটো বেয়া পাওঁ।
অহ। ভালে লাগে খাই মই সেই কলিকতাত থাকোঁতে খাইছিলোঁ সেইটো যে দহ টকা লয় পেকেটটো। এই নৰেশৰ দোকানত ওলমাই থয় থাকে তাৰ দোকানত। মই গ'লেই দেখো তাৰ দোকানত যে আছে আছে আছে। দেখোঁ উম।
আজি কি বৰষুণ নে ৰ'দ তহঁতৰ।
গুপগুপীয়া গৰম এটা আছে কিন্তু অতি উৎকট গৰমটো নাই।
উম গুপগুপিয়া আমাৰ যে পুৰা আমাৰ ঠাণ্ডা নহয় আমাৰ ৰ'দে দিয়ে। পুৰা।
হে।
পুৰা ৰ'দ দি আছে ৰাতিপুৱা ভাল আছি ছিলে ৰাতিপুৱাও বতৰটো ভাল কৰি আছিলে। কলা হৈ আছিলে মই বোলো আজিলৈ বোলো শান্তি আৰু কিন্তু সেই আকৌ একেই হ'ল।
অ অ অ। আমাৰ সেয়া হেৰি ভালে বাৰু এতিয়া।
উম ৰাতি বৰষুণ দিলে একদম ধুনীয়াকে।
সেই আমাৰ মানে ৰাতি বৰষুণ দিছে কিন্তু ইমানো মানে তেনেকুৱা। টো মানে ভাল বৰষুন নহয় আৰু দিছে আৰু অলপ।
অ ইমান একেবাৰে নাটকল তিতা হেৰি যোৱা সেনেকুৱা বৰষুণ নহয় আৰু। এটা মানে হেৰি আৰু লিমিটেডত দিছে আৰু তাৰমানে চিপ চিপকেও নহয়। বাৰু একেবাৰে দপ দপীয়াও নহয় হম।
কিন্তু অলপ একদম ধুমুহা তাৰ পাছত এই ধুমুহা চুমুহা আহি অলপ আহিব লাগিছিলে বৰষুণ তেতিয়াহে।
আমাৰ কিন্তু বহুত দেৰি বতাহ বলিলে দেই আমাৰ। চাৰে ছটা সাতটা মানৰ পৰাই বতাহ বলিছে ৰাতি এঘাৰটা মান বজালৈকে। আমি বহুত সময় বাহিৰতে থাকিলো বাহিৰত থাকি মেলিহে মই ভাত বনোৱা কালি দেৰি হৈছে আকৌ। বতাহটো আহিবলৈ মন নাযায় ভিতৰত সোমাব নোৱাৰো ভিতৰত সোমাই দিয়াৰ লগে লগে একদম গুপ গুপ গুপ গুপীয়া গৰম এই বহুত গৰম ভাবিব নোৱাৰো এতিয়া যে ৰ'দ নাই তাত তথাপি চত ওপৰত তাৰমানে আমাৰ কাপোৰ শু শুকাব মানে বুজি পালি। সেনেকুৱা মানে তাৰপিছত সেয়া এতিয়া আকৌ বিচনা চাদৰ চিচনা চাদৰ চব ধই দিছো আকৌ আৰু কাপোৰ হেৰি গোটাই থবলৈ বেয়া এইকেইদিন বোলে নিয় হেৰিয়ত মোবাইলত বোলে বৰষুণে দেখাই আছে বাৰু লাষ্ট থ্ৰী এইজ।
উম।
হয় আৰু বৰষুখন দিয়ে নাই নিদিয়ে নে।
বৰষুণটো দিলে শান্তি ও বহুত অশান্তি হৈছে দেই। গোটেই ঘামচি ওলাই।
উম কি কৰিবি উপায় নাই দে হ'ব দে।
হ'ব হ'ব বোলো অহ।